হেল্ল' অ' বাইদেউ।
কি খবৰ আপোনাৰ?
ভালেই দিয়ক, আপোনাৰ?
মই আছো এই অলপমান ঊলৰ কাম কৰি আছিলো।
অ'। হয় নেকি, কি বনাইছে?
এইবাৰ মই নাই বিশেষ একো বনোৱা নাই ভন্টি কিবা এটা বনাব তাৰেতে অকমান সহায় কৰি আগবাঢ়ি আগবঢ়াই থ'ব দিছে।
আচ্ছা আচ্ছা। ফেমিলি বিজনেছ মানে।
ফেমিলি ব্যৱসায় অ'। ঠিকে কৈছে আপুনি। চবেই অলপ লাগি দিওঁ আৰু। বহুত ডাঙৰ বিজনেচ নহয় নহয়।
অ', ঠিকে আছে।
থাকিলে অলপমান হাতখনো বিষায়। চকুও বিষায়। তেনেকুৱা হয় যে।
সহজ নহয় ন কামটো।
অ' অলপ কষ্টকৰ হয় কিন্তু মানে ভালো লাগে। আজৰি সময়তখিনি পাৰ অতিবাহিত হয় আৰু সুন্দৰভাৱে।
আছে দিয়ক।
উম। ঠিকে আছে আপুনি বাকী আপুনি ভালে আছে
অঁ অঁ আছোঁ দিয়ক ময়ো ভালে সয়া চাহ পানী খালো এতিয়া এনে অকমান গান শুনি আছিলো
কিহৰ কি কাত শুনিছে আপুনি
এয়া জুবিন গাৰ্গৰে গান শুনি আছিলো গাগৰি কঁকালত যে সেই গানটো শুনি আছিলো
এতিয়াও কিবা এটা আবেগিক হৈ পৰো
হয় হয় ঠিকে কৈছে দিয়ক ইমান দিন হৈ গ'ল এৰি থ থ যোৱা তথাপিও মানে মনটো মানি লব পৰা নাই ন
নাই তাকে এতিয়া কিবা বিহু ফাংচনে হওঁক যিকোনো চিনেমা হওঁক কিবা খালী খালী অনুভৱ হৈয়ে থাকিব নেকি সদায় তেওঁৰ গান এটা হ'লেওাকে থাকিছিলে যে অসমীয়া
উম উম নহ'লেও আধৰুৱা যেন লাগে
উ চিনেমা খন বেয়া হলেও মানে এনে আৰু কথাটো কৈছো চিনেমা খন যদিও বেয়া হয় কেতিয়াবা গান কেইটাৰ বাবে বহি থাকিব পাৰি আৰুৰ তোমমান আৰু তেনেকুৱা দিন আৰু ঘুৰাই নাপাম আৰু নতুন শুিব নাপাম কেতিয়াও
হয়, হয় উম, কলাকাৰ সমূহ আগবাঢ়ি আহিছে যদিও মানে
তেওঁৰ প্ৰ-অভাৱটো পূৰ কৰিব নোৱাৰে।
হয় হয়। আৰু এনেকোৱা চাগে শিল্পী নাহিবওঁ নেকি, তেওঁ যিমান সৃষ্টি কৰি থৈ গৈছে। যিমান তেওঁ মহান আছিল। তাকেটো।
বহু গানটো শুনাই নাই ধৰক।
অ' আমি শুনা খিনিৰ উপৰিও, কিমান তাকেতো কিমান গান আছে শুনাই নাই আমি।
তাকে এনে আপোনাৰ কোনটো গান প্ৰিয় প্ৰিয় বুলিতটো আৰু বহু কেইটাই হ'ব বাৰু।
অ' অসমীয়া বুলি ক'লে আৰু জুবিনৰ গান শুনিয়ে ডাঙৰ দীঘল হৈছো দিয়কচোন সেইকাৰণে তাৰ গান এনেকে বাছি উলিয়াব দিগদাৰ। তথাপিও এই তুমি যেন পপিয় তৰা গানটো মোৰ প্ৰিয়। মই গায়ো বহুত ভাল পাওঁ।
উম ধুনীয়া গানত বৰ ধুনীয়া ধুনীয়া শব্দ কিছুমান। যদিও গানটো ৰাহুল গৌতমে লিখিছে মানে শব্দ মানে তেওঁৰ মানে সৃষ্টি বোৰ বহুত মানে ক'ব লাগিব আৰু মানিব লাগিব গানৰ শব্দ। অহ।
হয় হয় ধুনীয়া ধুনীয়া শব্দ ব্যৱহাৰ কৰা আছে গানটোত আৰু ৰ'দ আজি গানটো মই বহুত ভাল পাওঁ।
অ' তাৰে মা যিখিনি মাজৰ খিনি মন গ'লে মোৰ কাষলে এইখিনি যে কিবা গাটো শিৰে
ঠিক কৈছে একদম কিবা লাগি যায় মানে। আপোনাৰ প্ৰিয় গান কোনটো?
মোৰ এই মানে মোৰ সময়ে সময়ে গান মোৰ প্ৰিয়বোৰ সলনি হৈ থাকে। কেতিয়াবা ধৰক টো গান অলপ ভাল লাগিল। তাৰ পাছত বেলেগ। এটা ভাল লাগে এনেকুৱা সিদা মৰে চায়টোত। গানটো ভাল লাগে নাইবা সপোনে, সপোন সময় যেন সেইটো যে সময় যেন কি হয় সেই গান। টো ভাল লাগে।
অহ-অহ।
দুখ লাগি যায়। বা গানটো শুনিলে।
উম তাকেতো। সেয়ে আৰু তেনেকে গান বোৰ শুনি আমি তেওঁক জীয়াই ৰাখি দিব লাগিব।
অ' ঠিকে কৈছে আপুনি।
তাৰপিছত ইমানেই গান। লিখি থৈ গৈছে বা গাই থৈ গৈছে যে তেওঁক পাহৰা কব নোৱাৰিব কোনেও। অসমীয়া সংগীতৰ জগত বুলি ক'লে তাত তেওঁৰ গানেই চবতকে আগত আহিব প্ৰথমত।
উম ঠিকেই কৈছা আৰু মানে আগৰ যিখিনি আছিল ধৰক ভূপেন হাজৰিকা। জয়ন্ত হাজৰিকা সত তোৰো গান বোৰ বৰ ধুনীয়া। কিন্তু সিহঁতৰ গানবোৰো মানে। এ এটা ধৰণৰ মানে
হয়-হয়-অ', -অ'।
জুবিন গাৰ্গে ৰক, ৰক টাইপৰ মিউজিকো গাইছিল। আৰু হেৰিও গাইছিলে। বিহু।
বিহু। জুবিন দাই গাই থৈ গৈছে আৰু হয়, হয় প্ৰত্যেকটো মানে বিধ ধৰণৰ গান। আনতে তেওঁৰ গান দেখা যায়।
উম'।
অকে।
মানে আচৰিত ভাৱে নোহোৱা হৈ গ'ল মানুহজন। আমাৰ ওচৰৰ পৰা।
কি হল কেনেকে হল কোনোৱে ধৰিবই নোৱাৰিলে।
বস্তুতটো এতিয়া মানে ভাবিলে
ভাল পোৱা মানুহ আছিল। জন অসমৰ বাহিৰে গৈ ঢুকাব লাগে ন আৰু।
তাকে মোৰ
উম হম।
উম অসমত থকা হ'লে যে নহ'ল হয়।
অ'‌ তাকেইটো।
হ'ব বাৰু এতিয়া যি হ'ল।
আৰু বেছি উম, তাকেতো। এতিয়া আৰু কৈ লাভ নাই।
কৈওঁ লাভ নাই আৰু যিখিনি হ'ব লগা আছে এনেও হ'ব, আমি কৈওঁ একো কৰিব নোৱাৰোঁ।
আপুনি সোণাপুৰলে গৈছে নে নাই?
সোণাপুৰত মানে মই হেৰি এনে ধৰে মানে ভালকৈ সোমোৱা নাই। কিন্তু মানে হেৰি হয় আৰু, উম যোৱাই প্ৰতি মানে মই যেতিয়া এইফালে গোলাঘাট যোৰহাটৰ ফালে যাওঁ তেতিয়া দেখা পাওঁ, তেতিয়া এনে সেৱা এটা কৰো আৰু, বহুত মানুহ ভিৰ থাকে মোৰ নিজৰ বিয়াৰ এই ৰৈছিলো আৰু তাতে।
অ', হয় নেকি?
তেওঁ
অ' আপোনাৰ বিয়া কিমান দিন হ'ল, বিয়া হোৱাৰ?
বিয়া মোৰ সাত মাহ হ'ল।
ঠিকেই কে আছে দিয়া।
উম, বাকী আপোনাৰ কলেজ পাতি চলি আছে?
কলেজ পাতি চলি আছে আৰু পৰীক্ষা আহি আছে। ফাইনেল পৰীক্ষা দিম ইবাৰ।
পঢ়া হৈছেনে?
পঢ়া চলি আছে অলপ চলপকে।
উম। কে আছে। ৰাতি কি খাব ৰাতি সাঁজত?
ৰাতিৰ সাঁজত ভবা নাই ৰ'ব ইতা দেৰি আছে অকমান পঢ়ি তাৰপিছত অকমান কাম বন খিনি কৰিহে বনাব যাম।
উম, কি আপুনি।
এয়া কালি এটা মানে হেৰি কলেজলৈ যাব লাগিব আমাৰ, এই কলেজৰ লগৰ ছোৱালী এজনীয়ে দুটামান বস্তু বনাব দিছিল। তাকে বনাইছো। ত' কিন্তু মানে ফিনিচিং টো দিব বাকী আছে আৰু।
উম', উম', উম'।
অ' কৰি পেলাই ধুনীয়াকে বান ন্ধি সেইখিন ৰেডি থব লাগিব কালিৰ কাৰনে। অ', সেইখিনিত কবলে হে ফিনিছ দিম বুলি কওঁ কিন্তু দেৰি লাগে সেইখিনি কৰোতেও উম।
ঠিকে কৈছে আপুনি। আৰু হেৰি হ'ব। অ', কাইলৈ কেইটাত যাব? আপুনি
আমি বা যদি যায় একেলগে ওলাই যাও নেকি? বাৰটা মানত, যদি যাব পাৰে। নহলে এঘাৰটা মানত যাম আৰু তাইক সুধি চাব লাগিব আৰু লগৰ ছোৱালীজনীক
এটা টাইম উম, উম।
তাকে
উমহো। ঠিকে আছে বাকী আপোনালোকৰ ফালে বৰষুণ দিছে নেকি? অম্বুবাচী আৰম্ভ হৈছে
অ', আজিৰ দিনটো ৰাতিপুৱাৰ পৰা ডাৱৰীয়া কৰি আছিল বতৰটো, ৰাতিপুৱা কিন্তু ধুনীয়া বতাহ দি আছিল একদম। বৰষুণ নাছিল এতিয়ালৈকে। কিন্ত দুপৰীয়া বাৰ দুটা এটা মানৰ পৰা বৰষুণটো দিছে আৰু। কাপোৰ খিনি ধুইছিলো আজি ৰবিবাৰ বুলি, হয়। কাপোৰ খিনি আকৌ শুকালে তললৈ নামাই আনিব লাগিব। এতিয়া বৰষুণ নাই আৰু কিন্তু
বতৰতো অলপ সেমেকা হৈ আছে। উম, উম। ঠিকে
এই এইকেইদিন এনেকেই থাকিব নেকি? অম্বুবাচি মেলা লৈকে।
অ' তেনেকে থাকে বতৰতো সেমেকিয়ে থাকে বাৰু অম্বুবাচী সে সেই সময় সময় চোৱা।
হয়, হয়।
যাব নেকি মন্দিৰলৈ কামাখ্যা মন্দিৰলৈ?
অ' যাম বুলি ভাবিছো। কি বা হয় এতিয়া? মানে অকলে যাব ভয় লাগে এতিয়া লগৰ পালেহে যাম। অ, বহুত মানুহ থাকে এইকেইদিন দিন তাতে
উম।
বাকী এনে আপোনালোকে ঘৰত কি কি নিয়ম পালন কৰে? আমতি বুলি
আমতি বুলি আমি মানে সেইকেইদিন ঘৰৰ চাকি, বন্তি নজ্বলাও আৰু ৰস চোৱা শেষ হয় মাৰ মানে চোৱা শেষ হয়োৱাৰ দিনা গোটেই ঘৰৰ যিমানখিনি কাপোৰ কানি আছে সকলোখিনি ধুবলগীয়া হয়। পৰ্দা পৰ্দা এইবিলাক ভৰি মছাই মেলি ঘৰটো অলপ শুদ্ধি কৰি সা চাকি বন্তি তাৰ পাছতহে দিয়া যায় আৰু। আৰু আমতিৰ ফল খাব লাগে বুলি কয়। অ সেই টো গম নাপাওঁ এতিয়া কোনদিনা খাব লাগিব। উ ফল খাব লাগে যে। আপোনালোকৰ ফালেও এইবোৰ দে নকৰে চাগে?
অ' এইবোৰে নিয়ম কৰে, পূজা পাতল এইখিনি নকৰে। ঘৰত আৰু কাপোৰ কানি কাপোৰ নোধোৱে নেকি এইকেইদিনৰ ভিতৰত সেইটো ভালকে গম নাপাও, উম শেষৰ দিনা অ' শেষৰ দিনা ভালকে সিখিনি
উম মানে চোৱা লাগি থাকে যে এইকেইদিন ধুইও লাভ নাই আৰু তেনেকুৱা।
অ' পিছত ধুবই লাগিব আকৌ।
উম। ঠিক আছে বাৰু। দিয়ক আপুনি এতিয়া পঢ়া শুনা অলপ কৰক। ম তোমাৰ অলপমান কাম অলপ কৰি
অ' অ' দিয়ক ঠিক আছে অ'।